উম
হেল্ল'
অ
অঁ কি খবৰ?
অ আছো আছো। তোমাৰ?
আছো ময়ো আছো আছো।
অ বাকী কেনেকুৱা?
এ কি ক'বা আৰু এ বতৰটো অলপ ডাৱৰীয়া আজি তথাপিও গৰমটো মানে আছেই মানে।
তাকেই বতৰটো অলপ ডাৱৰীয়া হৈ আছে। বাকী পিছে কোৱা চোন কি বুলি কয় এ যিহেতু গৰম গ্ৰীষ্ম বন্ধ, গৰম বন্ধ ক'ৰবাত এনেই ফুৰিব যোৱা চোৱা মানে ক'ৰবাত এনেই পৰিকল্পনা কৰিছে নেকি?
আহ বৰ্তমানতো পৰিকল্পনা কৰা নাই কিন্তু অতি শীঘ্ৰে কৰিব পাৰোঁ কৰ'বাত যোৱাৰ পৰিকল্পনা মানে আহ গাঁৱতো যাবলগীয়া কাম আছে মানে। অ ত' বহুত দিন যোৱা হোৱা নাই মানে ত' তাকে গাঁৱতে এবাৰ যাম বুলি ভাবিছো ৰ'বা।
অ! পিছে গাঁৱত কিবা কি কাম আছে পিছে গাঁৱত?
কামটো এনেকে একো নাই কিন্তু ব মানে তোমাৰ বহু সময় বহুত দিন যোৱা নাই আজি ছয়, সাত মাহ মান হ'ল ত এপাক চাই আহো আৰু এতিয়া যিহেতু বাৰিষা কাল এতিয়া তোমাৰ এই শস্য মানে কঠিয়াটো কঠিয়া ৰুই আছে যে তাকে অলপ বোলো গাঁৱত মানে দৃশ্যটো অলপ চাই আহোঁ। এইবোৰ এনেকুৱা বতৰত গৈও ভাল লাগে মানে তোমাৰ পথাৰ-চথাৰ গোটেই খেতি-বাতি কৰি থাকে মানুহবোৰে।
অ! তাকে-তাকে বাকী পিছে কি বুলি কয় ত গাঁৱৰ পৰিৱেশটো তোমাৰ জানাই তুমি কিমান ভাল আৰু বা গাঁৱৰ পৰিৱেশত থাকি কিমান ভাল লাগে বা গাঁৱৰ যিটো পৰিৱেশ চহৰটো বহুত শান্ত পৰিৱেশ ন ত গাঁৱৰ মানে ধৰি লোৱা গছ-গছনিৰ পৰা আদি কৰি বা গাঁৱৰ যিটো ধৰি লোৱা অ মানুহৰ যিটো ব্যৱহাৰ বা ধৰি লোৱা গাঁৱৰ যিটো শান্ত পৰিৱেশ আৰু সেই শান্ত পৰিৱেশটো চহৰত এইটো যিটো চহৰৰ কোলাহল সেই কলাহলত কিন্তু কলাহলতে কিন্তু আহ মানে বহুতখিনিয়ে মানে বেলেগ আৰু। তোমাৰ আৰু লগতে তোমাৰ অ কি বুলি কয় সেইটো গাঁৱৰ যিটো তোমাৰ অঁ! বিভিন্ন ধৰণৰ মানুহৰ সমাজ এখন আছে ত য'ত তাত তোমাৰ সমাজে মিলিজুলি মানে হ সকলোবোৰ সিদ্ধান্ত লয় কিন্তু চহৰত তেনেকুৱা মানে পৰিৱেশটো নোপোৱা দিয়া চোন আৰু লগত তে যিবিলাক গাঁওৰ আৰু ধৰি লোৱা সাধাৰণ মানুহ মানুহ আৰু সি সাধাৰণ মানুহে তোমাৰ এজনে আনজনক সহায় কৰি বহুতখিনি কৰে। বাকী তোমাৰ গাঁৱৰ আৰু এটা মানে সমস্যা আছে আৰু এই গাঁৱৰ মানুহে যে এটাই আনটোক দেখিব নোৱাৰে আৰু এটাই আহ আন ঘৰৰ মানে সফলতা হোৱা দেখিব নোৱাৰে মানে কিছুমানে যে ঔষধ কৰে বুলি কয় যে। ত' সেইবিলাক সমস্যা বাৰু গাঁৱত আছে নোহোৱা নহয়। মানে বহুত সমস্যা গাঁৱতো আছে কিন্তু তোমাৰ হ'লেও তোমাৰ।
গাঁৱতো মান এনেকুৱা মানে গাঁৱত যিটো পৰিৱেশেই গাঁৱৰ পৰিৱেশটো বহুত ঠাণ্ডা কিন্তু মানে বা ঠাণ্ডা হ আজিকালি বাৰু ঠাণ্ডা নহয় বাৰু পৰিৱেশটো কিন্তু হ'লে শান্ত পৰিৱেশ শান্ত পৰিৱেশত থাকি কিন্তু ভাল লাগে দিয়া। বাকী পিছে তুমি যি ক'লা তোমাৰ যিটো গাঁও আৰু যি তুমি গাঁৱত যাম বুলি ক'লা। তোমাক এটা প্ৰশ্ন সুধো দিয়া তুমি গাঁও আৰু চহৰৰ মাজত কি পাৰ্থক্য দেখা অলপ কোৱা চোন মোক?
অঁ! গাওঁ আৰু চহৰৰ মাজত পাৰ্থক ক্য বুলি ক'লে তুমি এতিয়া দুটামান উল্লেখ কৰিলাই যে গাঁৱত তোমাৰ এই পৰিৱেশটো অলপ শান্ত হৈ থাকে এতিয়া ধৰা চহৰত তোমাৰ কোলাহল বেছি অলপ তোমাৰ হাই শুলা বেছি। পৰিৱেশ প্ৰদূষণ বেছি ধৰা এতিয়া গাঁৱত মই ক'লে ক'বলৈ গ'লে তোমাৰ এ গাঁৱত মানে অলপ তোমাৰ প্ৰদূষণটো কম আজিকালিতো গাড়ী মটৰ চলে বাৰু আজিকালি গাঁৱে ভূঞে তোমাৰ চহৰে হওক। সকলোতে গাড়ী মটৰ চলোৱা হৈছে। কিন্তু তথাপিও- চহৰৰ তুলনাত মানে যিটো কোলাহল মানে যিটো মানে তোমাৰ যান- যান -যাত মানে যা- যান মানে তোমাৰ এই- যান- বাহনৰ যিটো শব্দ আৰু এই শব্দবোৰ মানে তোমাৰ হেৰি- গাঁৱত কমকৈ শুনিবলৈ পোৱা যায় আৰু তাত প্ৰদূষণো কম হয়। সেইকাৰণে যান- বাহন কম কাৰণে- আৰু তাৰোপৰি চহৰত তুমি লক্ষ্য কৰিবা এটা বস্তু যে চহৰত- মানে ডাঙৰ ডাঙৰ- চহৰবোৰত মানুহে ইটো ঘৰ মানুহে সিটোৰ মানুহক চিনি নাপায়, একে ওচৰ চবুৰীয়া হয়। তথাপিও মানে- এই ঘৰ মানুহে সি ঘৰ মানুহক চিনি নাপায়। কিন্তু গাঁৱত সেনেকুৱা নহয়, গাঁৱত তুমি দেখিবা যে এইখন গাঁৱৰ মানুহে- কবাৰ তোমাৰ দ- দহখন গাঁৱৰ আগৰ মানুহকো চিনি পায় মানে তোৰ গোটেই পৰিয়ালৰ মানুহ- জানে। গতিকে- গাঁৱত মানে চাহ -চিনাকি বেছি। গতিকে সামাজিক যিটো মূল্যবোধ সেইটোও বেছি সমাজ এখন যিহেতু থাকে। কিন্তু চহৰত সেইটো খুব কম, সেইটো চহৰত দেখা পোৱা নাযায়। আৰু তাৰোপৰি গাঁৱত কিন্তু সমস্যাবোৰৰ ভিতৰত এটা প্ৰধান সমস্যা হ'ল তোমাৰ আজিকালি- গাঁও- ভূঞত মানে তোমাৰ এই- আজি এনেকুৱা বহুত গাঁও আছে য'ত মানে তোমাৰ এতিয়াও মানে চিকিৎসাৰ অভাৱত মানে মানুহ- মৃত্যু মুখত পৰিব লগা হয়। অলপ মানে চিকিৎসালয়ৰ- অভাৱ আছে। ত' সেইটো ক্ষেত্ৰত অলপ গাওঁ পিছপৰা কিন্তু চহৰ-
অঁ, হয় -হয় সেইটো ক্ষেত্ৰত হয় বাৰু মানে চিকিৎসা হওঁক বা- বা উন্নত শিক্ষা। বাৰু আজিকালি গাঁওতো উন্নত শিক্ষা বা চিকিৎসালয় মানে বনাই আছে বাৰু কিন্তু টাইম লাগে দিয়াচোন এইবিলাক কৰোতে। বাকী বেছি তোমাৰ কি বুলি কয়? এইটো গাঁৱৰ যিটো এইবিলাক ক'লা ন, তুমি যিটো কিছুমান ব্যৱস্থা তুমি চহৰত বেছিকে- খোৱা- লোৱাৰ ব্যৱস্থাই তুমি চহৰত বেছিকে পাবা। কিন্তু সেইটো কি কথা হয়? মানে চহৰত- কি হয়? মানে বস্তুবিলাক তুমি- সতেজ হোৱা যিটো গাঁও তুমি সতেজ পাবা মানে গাঁওত তুমি গছৰ পৰা ছিঙি আনি খাব পাৰিবা। কিন্তু- ইয়াতে তোমাৰ কৰ পৰা কেনেকে আহিব, খাই কিমান ঔষধ মাৰি তোমাৰ! আজিকালিতো- জানে তুমি খা চব্জি হওঁক বা তোমাৰ শাক -পাচলি হওঁক কিমান ঔষধ মাৰে বা কিমান তোমাৰ- কেমিকেল বিলাক প্ৰয়োগ কৰে! ত সেই সেনেকুৱা যিবিলাক মানে কথা বা সেইবিলাক যেনেকুৱা সেই সাধাৰণ সেইবিলাক বস্তু আৰু। এইবিলাক বস্তুৰ দ্বাৰা এইটো প্ৰমাণিত হয় যে মানে গাঁৱৰ যিটো মানে খাদ্য খাদ্যৰ যিটো- স-স যিটো সতেজতা সেইটো সতেজতা কিন্তু চহৰত পোৱা নাযায় আৰু মানে চহৰত কি হয়? তোমাৰ- এই যিমানে তোমাৰ অঁ, নাখোৱাগে ভাল খাদ্য- কিন্তু তোমাৰ সেইবিলাক তোমাৰ কি হয়? অকল ঔষধ মাৰা বা আজিকালিতো দেখিবা তুমি ফল মূল হওঁক বা যিবিলাক তোমাৰ- যিবিলাক আমাৰ যিবিলাক ধৰি লোৱা ব- লি হওঁক বা যিবিলাক আমাৰ চব্জি বা তোমাৰ যিবিলাক শাক -পাচলি যিবিলাক আমাৰ কাৰণে দেহৰ কাৰণে ভাল। সেইবিলাকো তোমাৰ আমাৰ কাৰণে এতিয়া মানে বেয়া হৈ পৰিছে আৰু এইবিলাক মানুহৰ কাৰ্যকলাপৰ ফলতে মানে- যিটো- যিটো হাৰত আৰু ঔষধ- চুখধ মাৰাৰ লগতে আজিকালিতো গাঁৱতো তোমাৰ ঔষধ মাৰিয়ে- তোমাৰ তাতে বিক্ৰী কৰে আৰু মানুহ বিলাকে মানে একদম ডাঙৰ ডাঙৰকে একদম বাগান বাগিচা খুলি লয় তাৰপিছত- তাতে খেতি -বাতি কৰি কিনে পুৰা ঔষধ-চুখধ মাৰি বজাৰলৈ ওলাই লৈ আহে। মানুহে ভাবে- অঁ, মানে যিটো কয় ন মানে ঘৰুৱা আৰু অৰ্গেনিক যি কয় যে! অঁ, অৰ্গেনিক- বুলি ভাবে আৰু সেইবিলাক খাইে থাকে আৰু। ত কিন্তু সেইটো সঁচা নহয় বাৰু। কিন্তু বহুতে মানে যিটো অঁ- বিভিন্ন কীটনাশক দ্ৰব্য সেইবিলাক মাৰিয়েই- চব্জি বিলাক ডাঙৰ কৰে বা ধৰি লওঁক বান্ধ কবি যিবিলাক আছে ফুলকবি, সেইবিলাকো জানে তুমি! ন সৰু -সৰু হৈ থাকাতে বেজি মাৰি দি কিনে এদিন এটা ডাঙৰ কৰি দে। ত সেই - তেনেকুৱা ধৰণৰ যিবিলাক সমস্যা, ত সেই সমস্যা বিলাক দিনক দিনে মানে গাঁৱত লগতে চহৰততো আগৰ পৰা আছে। কিন্তু গাঁৱত- তোমাৰ বাঢ়িছে আৰু লগতে গাঁৱৰ যিটো গৰম সেই গৰমত তোমাৰ আগতকে বহুত বৃদ্ধি হৈছে। এতিয়া তোমাৰ চাবাচোন অ চহৰৰ গৰমতকে গাঁৱৰ গৰমতটো বেছিয়ে লাগে যেন লাগে আৰু গৰমত। তে মই মানে দুদিনমান আগতে গাঁৱত গৈছিলো ন। ত গাঁৱৰ মই ইমান গৰম পাইছো সেই কেইদিন মানে ইমানে গৰম পাইছো তোমাৰ। মানে মই এতিয়া এতিয়া আছো ন এতিয়া মানে কি হয় এতিয়া গাঁওতো তোমাৰ এনেকে এটা জেগাত বহি থাকি! ব নোৱাৰা ন মানে অ হয় হয় যাই থকা যায় নহ সেইকাৰণে চাগে গৰমতটো চাগে বেছি লাগে। এতিয়া তুমি চহৰত এটা ৰুমতে ফেনৰ তলতে বা এচি তলতে এনেকে বহি থাকা যায় ন। বেছি সেইকাৰণে গৰমটো বেছি অনুভৱ নহয় চাগে কিন্তু গাঁৱত যেতিয়া যাবা তুমি। মানে ঘূৰি ঘুৰি থাকিব লাগে ন তাতে তোমাৰ এনেকে আৰু ফেনৰ তলত বহি থাকিব নোৱাৰে এটা ৰূমতে যিহেতু। গা গাঁওত এনেকুৱা পৰিৱেশ নাই আৰু। তোমাৰ চহৰ দৰে তোমাৰ যেনেকে কলা যে চুবুৰীয়া চুবুৰীয়া কথা নাজানে হেনেকুৱা নহয় ন। গাঁৱত তোমাৰ সকলোৱে সকলো ঘৰৰ কথা জানে আৰু সেইটো কথা সেইকাৰণে চাগে গাঁৱৰ যিটো অ! মানে যিটো গৰম লগাৰ যিটো সেই আৰু- ত সেইটো মানে বহুত হৈ গৈছে আৰু বাকী তুমি যেতিয়া গাঁও চাই যাবা তুমি গাঁওত যোৱা। পৰিকল্পনা কৰিছা তো যেতিয়া গাঁৱত যাবা ন তুমি নিজে গম পাবা মানে কেনেকুৱা ধৰণৰ তাক। গৰম মানে অহ লাগে আৰু যিদিন তোমাৰ অঁহ গাওঁখনৰ সেনেকুৱা আৰু মানে ধৰিলোৱা। এ মানে গাঁওখনৰ একদম মাজেৰে পকী ৰাস্তা এটা গৈছে তোমাৰ ইমান এটা সেই! অলপ চলপ হলে সুবিধা আহিছে আৰু সেনেকুৱা হলে বহুত গৰম মানে আহি যায় বাকি তোমাৰ যিবিলাক অলপ ভিতৰৰ। গাঁও সেইবিলাকত অলপ মানে ঠাণ্ডা পৰিবেশ কাৰণ এইবিলাকত। কাৰ পকী ৰাস্তাটো যিহেতু হয় পকী ৰাস্তা জানাই তুমি গৰম যিটো! বতাহ আহেই গৰম বতাহটো কিমান হয় আৰু ত' মই ভাবো আমি যিমান পাৰো আৰু! আমাৰ যিবিলাক অ গছ গছনি। এইবিলাক কাটিব নালাগে আৰু কাৰণ তোমাৰ গাঁওত আজিকালি দেখিবা তুমি ডাঙৰ যিবিলাক গছ গছনি আছে। এই গছ গছনিবিলাক মানে কিমান কাটিছে আৰু ৰাধা চূড়া হওক বা ডাঙৰ যিবিলাক গছ আছিলে সেইবিলাক ৰাস্তাৰ কাষৰ! ৰাস্তা বনাবৰ কাৰণে কাটি দিছে আৰু ত বাৰু আমাৰ উন্নতি! উন্নতি লাগেই দিয়াচোন কিন্তুে সেইবিলাক প্ৰকৃতি ক্ষতি কৰি উন্নতি! কৰিব নোৱাৰে দিয়াচোন বাকী সেয়েই আৰু বাকী কিবা কোৱা নেকি তুমি আৰু!
উমঁ তোমাৰ কথা মতে মই একদম একমত এতিয়া! তুমি যিটো কথা কলা সেইটো কথা মানে মই উপলব্ধি কৰিছো মানে। কিয় কাৰণ মোৰ মা দেউতা এতিয়া গাওঁতে আছে আজি আজি হ'ল দুদিনমান যোৱা। ত' মোৰ মায়ে মানে ফোন কৰি কৈছিল যে গাঁৱত মানে বিৰাট গৰম বোলে থাকিব পৰা নাই। তোমাৰ কঁঠাল গছৰ তলত গৈ থাকিব লগা হৈছে মানে ইমানে গৰম মানে শুব নোৱাৰি আৰু তোমাৰ! ফেনৰ বতাহ যি আছে সেই বতাহ মানে তোমাৰ! কাম নকৰে মানে যিহেতু ফেনৰ বতাহ তোমাৰ যদি তুমি! চৌবিশ ঘণ্টাই ফেনখন চলাই দিলে মানে ফেনৰ বতাহো মানে গৰম গৰম বতাহ মাৰে মানে। ত' সেই সেই একদম একদম সেইটো সঁচা কথা আৰু আমাৰ! যোনখন গাঁও তাতে বাৰু আমাৰ ৰাস্তাবোৰ পকিয়ে। আহ কিন্তু আমাৰ দাঁতিপোখুৰৰ সেইখিনি মানে আমাৰ যি যিখিনি! কাষৰীয়া অঞ্চল সেইখিনিত মানে পকী হোৱা নাই বৰ্তমানলৈকে কিন্তু হোৱা কথা! আছে এনেই কাষেদি অলপ দূৰত গ'লে পকী ৰাস্তাই পায়। কিন্তু তাতেও মানে বিৰাট গৰম মানে আৰু এতিয়া! কব আৰু ক'বলৈ গ'লে এ মানে এই গৰম খিনি মানে সয্য কৰিব নোৱাৰা গৰম। আৰু তাৰোপৰি আহ মানে তুমি যিটো কলা সতেজ হেৰি কথা মই সেইটোৱে এক। একদম মানে একমত তোমাৰ সৈতে যে চহৰত মানে! সতেজ বস্তুবোৰ পাবলৈ টান কিন্তু! গাঁৱত আমাৰ এতিয়া যিহেতু, আমাৰ খেতি কৰা জেগা থাকে। ত' খেতি কৰা জেগা থাকাৰ কাৰণে আমি তাতে বিভিন্ন ধৰণৰ খেতি কৰিব পাৰো। তোমাৰ চব্জিৰ খেতি কৰিব পাৰো। সেইটো চব্জি খেতি কৰিলে আমিটো ধৰা যিবোৰ সতেজ চব্জি, সেইবোৰ মানে আমি খাব পাৰো। সেইবোৰ খালে আমাৰ পুষ্টিকৰ ওপৰত মানে খাদ্যবোৰ আমাৰ পৰিপূৰ্ণ হয়। আৰু তাতে আমি একো ৰাসায়নিক বিক্ৰিয়া মানে, ৰাসায়নিক যিবোৰ পদাৰ্থ সেইবোৰ আমি মিহলি নকৰো চব্জিত। কিন্তু তুমি চহৰৰ চব্জিবোৰ যেনেকে তুমি ক'লাই। তাতে মানে নব্বৈ শতাংশ চব্জিতে তোমাৰ মানে ৰাসায়নিক পদাৰ্থ মিহলি হৈ থাকে। আৰু চহৰত মানে মেই প্ৰধান- প্ৰধান সমস্যাটো হ'ল খেতি কৰা জেগা কম। ইয়াতনো মানুহে ঘৰে- ঘৰে খেতি কৰিব নোৱাৰে দিয়াচোন। চবে মানে এই বজাৰৰ ওপৰতে নিৰ্ভৰশীল হ'বলগীয়া হয়। কিন্তু গাঁৱৰ মানুহে মানে তাৰ খেতি কৰিব পাৰে যিহেতু। তু, নিজৰ এটা তোমাৰ চাবা একো একোটা ঘৰতে মানে ইমান জেগা থাকে। তেওঁলোকে পুৰা মানে খেতি কৰিব পাৰে মানে। একো- একো ঘৰতে মানে কিমান জেগা থাকে। ত' সেইয়ে আৰু মানে সেইকাৰণে গাঁৱৰ মানুহৰ অ, স্বাস্থ্যও ভাল, চহৰৰ মানুহতকে চহৰৰ মানুহবোৰ বেছি বেমাৰত পৰে। মানে তোমাৰ গাঁৱৰ মানুহতকে গাঁৱৰ মানুহবোৰ অলপ সতেজ থাকে আৰু। বেছি মানে তেওঁলোকে বৃদ্ধ বয়সলৈকেও মানে অলপ মানে তোমাৰ সতেজ থাকে। তেওঁলোকে পুৰা কাম- ঘাম কৰিব পৰা অৱস্থাত থাকে। কিন্তু চহৰ মানুহবোৰে মানে তোমাৰ পঞ্চাশ বছৰ হোৱান হোৱাৰ লগে- লগে মানে তেওঁলোক পিছ পৰি যায়। আজিকালিতো পঞ্চাশ বছৰে নেযায়। আজিকালি ডেকা কালতে সকলো মানে লোকে এই তোমাৰ আহ, ডায়েবেটিছৰ আদি কৰি বিভিন্ন ধৰণৰ ৰোগত মানে পৰিছে। আৰু সেয়ে আৰু তোমাৰ এই খাদ্যৰ আৰু মানে তোমাৰ এই যি যিখিনি মানে ব্যয়ায়াম কৰিব লাগে। সেইখিনি হয়তো নকৰে ত গাঁৱৰ মানুহে যিহেতু, পৰিশ্ৰম কৰে। ত' তেওঁলোকে তোমাৰ সেইখিনি মানে যিখিনি বেমাৰ মানে, সেইখিনি বেমাৰ তেওঁলোকৰ কেতিয়াও নহয়। এই বেমাৰ- আজাৰৰ পৰা তেওঁলোক দূৰ থাকে। এইটোয়ে আৰু, দিয়া তেন অ, দিয়া- দিয়া অ।